হেল্ল'। হেল্ল' অঁ। অ আমাৰ এ কথাতটো মানে ভালে হৈছে সেইকাৰণে আৰু।
অঁ। হব দিয়া। এয়া মায়ে বনাব গৈছেহে এতিয়া বনাব গৈছেহে মায়ে এতিয়া।
আমাৰো এতিয়া উঠিছে।
পাপা ৰো তাৰমানে আহোতে দেৰি হ'ল আজি।
অঁ বৰষুণ দি আছে ন। আজি চোন সন্দিয়া পৰাই বৰষুণ অ অ।
উম বৰষুণ এৰাই নাই এজি দিলে মাহতে ওলাই যাব ওলাইছ। ছিলে এবাৰ আইতাহতৰ পিনে কাপোৰ চাপ। কৰ পিন্ধি বহিছিলে মাত্ৰ যি বৰষুণ দিলে। এৰাল নাম নলয় আকৌ কাপোৰ চাপোৰ খুলি থলে।
কাবাজি চাবা না সন্ধিয়া পৰাই বৰ।
এই তুমি চাইনা নিউজটো চাইছানে? সাপ বিলাক যে তোমাৰ হেৰি হৈছে কিবা ফাৰ্মৰ পৰা। বানপানীত যে তোমাৰ সাপৰ ফাৰ্ম এটা এৰা গৈছে যে। সাপ বিলাক যে ঘূৰি আছে বানপানীত
নাজানো হয় নেকি, এনেকুৱা নাই চোৱা।
অ তোমাৰ সাপৰ ঝুন দেটা পুৰা কৰ'বাত সাপৰ ফাৰ্ম আছিলে। তোমাৰ বৰষুণ দিছে যে বহুত জোৰকে বানপানীত গোটেই উ- উতি গৈছে। এ তোমাৰ ফাৰ্ম চাৰ্ম ভাঙি কেনে অ চাৰিও পিনে সাপ সাপ হৈ গৈছে। ইয়াতে নহয়।
আমাৰ তাতে মানে অ ঔ চাইনা।
চাইনা।
বাপৰে।
চব তোমাৰ বিষাক্ত সাপ ঘুৰি আছে তোমাৰ আৰু যোনবিলাকৰ বানপানীত। ঘৰবিলাক যে আধা আধা ডুব গৈছে।
অ।
সিহঁতৰ তাত ইমান ডাঙৰ ডাঙৰ ফেটি তোমাৰ এইবিলাক। যোনটো একদম ৰজা ফেটি থাকে আৰু কিং কবৰাটো সেইবিলাক যাই তোমাৰ- টিঙে টিঙৰ ওপৰে চোপৰে তোমাৰ- চিলিং বিলাকত সেনেকে আছে, মানুহ বিলাকে ভিডিঅ' দি আছে ন।
অ।
আৰু কেনেকে তোমাৰ দেখায় পুৰা পানীৰ পৰা চাই থাকে সাপ কেইডালে- আৰু এটা তোমাৰ পুৰা- অ হাঁহ বিলাক যে তোমাৰ ঝুন বনাই কেনে যে পানীত যে তোমাৰ সাতৰি থাকে।
অঁ
সেনেকে এটা খাপৰ ঝুণ যোৱা দেখাইছে।
বাপৰে কি হ'ব, অ।
এতিয়া ধৰি আছে চাগে! সেইদিনা তোমাৰ যোৱাকালি চাগে পালো ধৰি থাকা। এনে ইমান দিনে সেনেকে আছিলে, ত যোৱাকালি কিবা ধৰি আছিলে, কেনেকে ধৰিব যিমান ধৰিলে- তাৰে মাজত থাকি এ যাব। তোমাৰ এশ দুশ- সমান আছে সাপ তাতে।
অঁ
উম।
মানে এটা কথা আছে হা, মোৰ মানে এটা ফ্ৰেণ্ড আছে হা, তাৰ মানে দেউতাই মানে বেমাৰ আছিলে, এ তাই না কিবা এটা মনত যে কয়, তাই এইটো মানে মানিছে। আপোনাৰ যে এটো, মুছলিমৰ যে এটো কিবা চাদৰ দিয়ে নেকি? তাই এইটো মানিছ অ কিবা মানে চাদৰ তাই এইটো মন্নত মাৰিছে, যদি এইটো হ'লে মই এটা চাৰ্ডাৰ দিম। মাজাৰত, এনেকুৱা কিবা হয়। আহ, এইটো মানে তাই কেনেকে কৰিব মানে? তাই মোক কৈ আছে, মই মানে ইমান নাজানো। সেইকাৰণে
মান্নাত মানে আমাৰ তাত বাৰু মান্নাত বুলি একো নাই মানে এনে
মাই মই কৈ আছো, কি এন অই তোৱে মই কৈ আছ নে, এই এনেকুৱা মানে উইচটো মাগিছেটো। ই তাৰ মানে দেউতা মানে বেমাৰ আছিল অলপ, দেউতাই এইটো কয় চাগে, মই এনেকা যদি হলে, মই এনেকা কৰিম।
দেউতা ভাল হৈছে?
অ ত তাই এতিয়া কৰিব বিচাৰিছেটো তাই এতিয়া কেনেকে কৰিব?
অ হেৰিত যাই পাৰিব, তোমাৰ এই উলুবাৰীত যে মাজাৰ আছে।
অ,
মাজাৰ আৰু তোমাৰ মাজাৰ বুলি নহয়, তাই বা কিহত দিম বুলি কৈছে? মাজাৰত দিম বুলি কৈছে নে, মছজিদত দিম বুলি কৈছে বা? মাদ্ৰাছা বুলিতো কোৱা নাই ন?
নাই নাই নাই মাজাৰতে দিছে।
আচ্ছা মাজাৰতো উলুবাৰীত এটা মাজাৰ আছে, তাতে তোমাৰ হিন্দু মানুহক বহুত যায়। তাতে তোমাৰ মাজাৰ ওচৰতে দোকান-চোকান পাই যাব। সেনেকুৱা চাদৰৰ বা হেৰি তাই যি দিয়ে আৰু।
তে তাই তোৰ, তাইটো লৈ কিনে দি দিলে হ'ল নেকি?
অ তাতে তোমাৰ মলবি থাকিব ন, জোনাব জো জোনাব বুলি নকয় আচলতে, সেইকেইজনক তোমাৰ বেলেগ কয়, ময়ো নাজানো ভালকে। অ, সিহঁতক দি দিলেই হ'ব।
আচ্ছা।
অ আমাৰো এনেকে কোৱাজ ই বাৰু, এনেকুৱা এইটো কাম হলে বা ইটো দিম, সিটো দিম। দিব লাগে কিন্তু, তাৰমানে যদি নিদিয়ে মই আজিলৈকে কৰি পোৱা নাই, অ বেয়া মানে তো যাৰ যাৰ কাৰণে তোমাৰ দুৱাটো খোজে, তাৰে একো নহয়। যোনে কয় তাৰ ওপৰত বিপদ বিলাক আহি থাকে, এইটো মানে আমি প্ৰমাণ পাইছো। ত' দি দিলে ভাল।
অ এইটোৱে টাইম টাইম এতিয়া মানে পুৰা একদম আজি যাম, কালি যাম এনেকুৱা আছে। মই কৈছো গুচি যাবি আৰু কৰি লবি তো যদি তই এনেকুৱা দোৱা মান মানি চলিবি।
অ তাই এনেই তোমাৰ অ একো নামটো কোৱা নাই বা কোনটো মাজাৰত দিব, অকল মাজাৰ বুলিয়েতো কৈছে?
এ তুমি যে কৈছিলা ইটোতে যাব মানে, ইটোৰ লোকেশ্যনতে যাব মানে, ইটোৰ জাগাতে যাব।
নহয় এনে মাজাৰ ইয়াতে বহুতটা আছে, তাই যদি কিবা এটা স্পেচিফিক নাম ধৰি কাৰণে কৈছে বা মই এইটো অ ত তাতে গ'লে হ'ল সেইটোত যায়।
হ'লে মই এনেকা কৰি দিম।
আত্চ্ছা ত আৰু তোমাৰ যদি ওল্লোবাৰীত যাব, তাইৰ ক'ত ঘৰ?
আমাৰ ইয়াতে মানে।
আচ্ছা ত তাই যদি উল্লোবাৰীলৈকে যাব নোখোজে, তোমাৰ সিফালে থাকে ন।
অ ক'ত ক'ত আৰু।
আৰু তোমাৰ হেৰিতো আছে তোমাৰ আমবাৰীত যে। গুৱাহাটী ক্লাব যে আছে তাতে তোমাৰ বুঢ়া মছজিদ এটা আছে ন। বহুত পুৰণা মজিদ তাতে তাৰমানানে মাজাৰো আছে একেলগে তাতেও দিব পাৰে।
অ তাতকে ভাল এইটোৱে এইটো জোগাটোৱে ভাল হ'ব এইট-
অ আৰু যদি তাই ডাইৰেক্ট মাজাৰে কৈছে তাই উলুবাৰীতে যাই সেইটোত দি আহক। বহুত পুৰণা মাজাৰ হয় এইটো আমিও গৈছিলো।
মানে এইটো হম বুলি আজি। তাকে তাই নকয় কি তই গুচি নাযাবি তই না নাহিবি মানে তাৰ পৰা এনেকুৱা
উম হা হা কি ক'লা?
তাই কৈছে কি তই এইটো যাবি লৈ কিনে যাবি আৰু তই এইটো চাদৰ টো কিনি কিনে ইহঁতক দিবি যদি সিহঁতক কয় কি তই গুচি যা তই গুচি আহিবি। যদি সিহঁতেই কয় কি তই নালাগে গুচিব কাৰণে অলপ থাক তে তোক থাকিব লাগিব এনেকুৱা কৈছ-
কাক তোমাক কৈছে?
নাই নাই নাই মোৰ মানে যে যোনে এইটো দোৱা মানছে।
আচ্ছা সিহঁতে অ, সিহঁতেতো এনেও ক'ব ন বা থাকা বা কিবা আৰু যদি হেৰিৰ আগত কিবা দুৱা চোৱা হ'ব থাকে। এনেও যাব মানা কৰে বোলে অ, অলপ ৰখি দিয়া দুৱা হবই এনেকে কৈ দিয়ে আৰু যদি নাথাকে গুচি আহিব পাৰে।
এইটো তাই মানে এতিয়া মেপত চাইছে হা, তাই এতিয়া ভয় খাই আছে মানে এইটো।
কিয়?
নাজানো কিয় বা মেপত বোলে তাই চাইছে। নাজানো কিয় বা খাই আছে তাই কৈ আছে কি কৰো এতিয়া। অ তাইচোন দিব যেনে নহয় এইটোতো দিবই। তাৰ মানে এইটোত যোৱাতে এইটো ভয় খাইছ মই গৈ একো নাই। উম চাইলত কি কৰা ঘৰত ঘৰতচোন তাই কৈছে নাই ঘৰচোন কৈছে কিটো বিলা যদি মানিলে ভাল হয় সেইকাৰণে ন- তাই মানিছে।
আচ্ছা মানে একো নাই মানে কি কয়। তাইতো নিদিও বুলি কোৱা নাই ন তাই দিবয়ে ত' এদ অ। এদিন দুদিন দেৰি হলে কথা নাই একো। মানে নিদিও বুলি মনত ভাবিব নিদিবা মানে বিপদটো পিছত তাইৰ ওপৰতে আহিব বাপেকৰ একো নহয় কিন্তু বিপদটো তাইৰ ওপৰত আহিব পিছত।
তাই এক দুনো ভাৱা নাই কে নিদিও বুলি।
অ।
তাই কয়ে কি মই দিম। তে মই এনে কৈছিলো তই এইটোত মানে তোৰ এইটো আইডিয়াটো কোনে দিছিলে মানে। তইচোন এনে হিন্দু ছোৱালী তাই জানা।
উম হিন্দু মানুহ যায় কিন্তু সেইটো মাজাৰত বহুত আমি কেতিয়াবা গ'লে দেখো ন? পুৰা হয় চাগে সেইটো কাৰণে যায়, উম।
মই এনেই কৈছিলো কিন্তু এইটো তে সি কৈছে নহয় মানে মোৰ দেউতাই এনেকুৱা বহুত মানে এইটো বেলেগ চিটুৱেচন আছিলে তেনে তাই মানে মানিলে আৰু।
আচ্ছা, এনে আমাৰ হেৰিত যোৱা যে মোৰ বেছিকে সিটো সিটো মাজাৰত আগতে গৈছিলো। এনেই তোমাৰ মই যে ক'লো বুঢ়া মছজিদটো। মোৰ যদি কেতিয়াবা কিবাক কাম থাকে বা কিবা থাকে মই তাতে যাওঁ তাতে যাই তোমাৰ অলপ নামাজ পঢ়োঁ দুৱ কৰি থৈ আহোঁ। মানে মই সেইটো মানোহ মই এনে আগে পিছে ইমান এইবিলাক হেৰি কৰা নাছিলো। কিন্তু সিটো মজিদত মই জিয়ক খুজো মোৰ ফলিছে কিন্তু আজিলৈকে। মই কোৱা নাই কাকো কি খুজিছো বা কি পুৰা হৈছে কিন্তু যি খুজিছোঁ পুৰা হৈছে তাতে যায়।
আচ্ছা এইটোৱে।
আৰু মেইনলি কি জানা তোমাৰ বিশ্বাস লাগিব যদি মনত অলপ সু সন্দেহ থাকে তেতিয়া নহয়। তাই এতিয়া পুৰা বিশ্বাসেৰে কৰিছে ন এইটো কাৰণে বাপেক ঠিকো হৈছে।
অ, হৈছে তাই একদম কয় কি মই দিমে মই তো যে নহয় দিমে
অ, একো নাইত এদিন দুদিন দেৰি হলে একো প্ৰব্লেম নাই।
অ, এইটোৱে সেইকাৰণে তাই কালি যাই কিনে দি দিব মানে।
অ, দি দিব দিবা।
অ।
শুক্ৰবাৰে যাব নিদিবা তুমাৰ ফ্ৰাইডে যাব নিদিবা।
হয়
ফ্ৰাইডে এনে আমাৰ এইটো অ ফ্ৰাইডেটো তোমাৰ জুম্মাবাৰ বুলি কয় ন জুম্মাবাৰত নামাজ পঢ়ে সোনকালে ত' মানে গ'লে একো নহয় কিন্তু পাব নে নাই হেৰি কেইজনক সেইটো ঠিক নাই।
আচ
টোবা টাইমত যায় তাইৰ।
উ, কালি বলে দ দহটাত চাৰে দহটাত তে ওলাই যাব।
অ, যাব দিবা। ময়ো যোৱা নাই বহুত দিন হ'ল তাতে যাই মন চন ভাল লাগে কিন্তু যাব লাগিব এদিন।
মানে কি হয় এনে যাই কিনে বহে ন তাতে।
এনে যাই কিনে তাতে বহে।
বহে মানে এ দুৱোৱা হয় আৰু তাতে দুৱটো কৰি আহো।
অ। মই মানে আজিলৈকেটো মানে নাজানো ন।
তাতে তাৰমানানে আমাৰ যে মাজাৰতটো যে থাকে।
অ
য'ত য'ত মাজাৰ আছে আৰু ধৰা এতিয়া উলোবাৰীতে মাজাৰটো আছে।
উম
চাদ তাই চাদৰ য'ত উৰাই দিব বুলি কৈছে মানে যোনখিনি জেগাত চাদৰ বিলাক সিহঁতে উৰাই দিয়ে আৰু। তাতে তাৰ মানে হেৰিৰ এটা কবৰ থাকে, কবৰ নে মানে কিবা এটা মানে প্ৰতিমা কৰি কাৰণে সিটো জেগা মানে মানি লয় আৰু সেনেকুৱা। আমাৰ আল্লাৰ ধৰা বহুত খাজ বান্দা যোনবিলাক থাকে। আমাৰ বান্দা বুলি কোৱা যায় আৰু সিহঁত। সিহঁতৰ যেতিয়া তোমাৰ ঢুকাই বা কিবা হয়',
উম',
সেনেকুৱা মানে, সেইবিলাক জেগা সিহঁতৰ বুলি কয় আৰু',
অহ',
ত আল্লাহ-আল্লাহাৰ যিহেতু কে একদম ফেভৰেট আছিল ন সিহঁতে', ত সিহঁতে যদি দুৱা কোবুল কৰি লয় তো আল্লাহও কৰি লয় সেনেকুৱা টাইপ।
অ। ভালে এইটো যদি এইটো কিবা দোৱা মানিলে এইটো যদি হৈ যায় ভালে।
অ
উম
তাকে, ফুৰা হ'লে ভাল লাগে দিয়াচোন',
হা',
চব, বোলোঁ এই', চবেই এনেকৈ দুৱাবিলাক পুৰা হ'লে বা তাই এতিয়া', বাপেকে ঠিকে থাকিলে ভাল লাগে দিয়াচোন', চবৰে সেনেকুৱা, আজি মোৰো যদি পাপাৰ এনেকুৱা কিবা হয় মইয়ো', যেনেকে', আল্লাই নকৰক উম', যেনেকে নহওঁক য'ত যাব লাগে যোৱা যাবই আৰু',
অ', এইটো হয়', তাইক মই এইটোৱে সুধিছোঁ তোক এইটো আইডিয়াটো কোনে দিলে তাই কৈছে কি দি', এ', আইডিয়া', টো দিয়া নাই, মোৰ যে এটা ল', -ল'ৰাৰ লগ', - লগৰ আছিল', তাকে তাই কৈছে কি তই এইটো কৰিব পাৰা আৰু ঘৰতো, ঘৰৰ পৰাও',